হেল্ল'। হেল্ল'?
হেল্ল'?
হেল্ল', কি খবৰ?
অ ঠিকে আছো। কি কৰি আছ তুমি?
মই এনেই খোজকাঢ়ি আছো বাহিৰত বহুত খাই লৈছো আজি সেইকাৰণে
কি খাইছা তুমি?
মই খাইছো সেইটোত টেহেৰি আৰু পনীৰ খাইছো। পনীৰৰ চব্জি বনাইছিলো। অ' উহ,
তেহেৰী কেনেকে বনাই? মই এনে মই বনোৱা নাই। এতিয়াও খাইছিলো একবাৰ। হোটেলত কিন্তু মই বনোৱা নাই কেতিয়াও।
অ' মইতো এনেকে মইতো চব মচালা দি বনাও মানে পিয়া, পিয়াজ তেলত পিয়াজ ভাজি লওঁ তাৰপিছত তাতে চব মচলাটো দি দিওঁ। তাৰ পিছত এই বিলাহী দিওঁ। অ' সেইটো টো অলপ মানে যে পুৰা সেইটো মানে যি ভাজি লওঁ, যেতিয়ালৈকে তেল-তেলটো বেলেগ হৈ নাযায় মাছলাৰ পৰা তাৰপিছত তাতে মই আলু কাটি দি দিওঁ বা কিবা চব্জি আছে বিনচ আছে সেইটো দি দিওঁ শাক-শাক। থাকিলে শাকো দি দিওঁ, ৰাজমাহ দি দিও তাতে, এইটো অলপ ভাজি লও, তাৰপিছত তাতে চাল, অহ। নাই-নাই, মই অ' নাই-নাই-নাই, গ্ৰীণ নহয় মই এবাৰ দালিত শাক দি বনাইছিলো।
উম,
মানে হ ভালে লাগে, একো তেনেকুৱা মানে কি ক'ম আৰু এইবাৰ চব মানে কুকাৰত দি দিলেতো একো চব গলি যায় না লগতে।
উম-উম,
অ' সেইকাৰণে ত মানে সেইটোয়ে মই কৈছো যদি আছে দি-দিবা, নহলে বেলেগকে যদি বনাব ইমান সময় আছে যদি আমাৰতো ইমান সময় নাথাকে ন? ত যি-যি পাও চব এক একেলগত বহাই দিওঁ আৰু।
অ'
তাৰপিছত সেইটো মানে হেৰি কৰিছো, আহ চাউলত দি চব বহাই লৈছো হৈ গল, সেইটো তাৰপিছত পনীৰ-পনীৰটো
পনীৰ কেনেকুৱা কৰি লৈছ?
পনিৰতটো অ' একো তেনেকুৱা মানে হেৰি কৰা নাই, জাষ্ট মা-মছালা দিছো চব মছালা দি অলপ হেৰি তেলত এনে অলপ লাহে লাহেকে ভাজি লৈছো ইমান একো মচলা বনোৱা নাই। পানীৰীৰত। ইমান নাজানো ইমান সময়ো নাছিল। ছিলে অ সেইকাৰণে। বাকি তোমাৰো তাতেতো কলকাতাতটো বহুত ভাল ভাল খানা পায় মই ভাবিছো মই যাই খাম। বিৰিয়ানী টাইপ তাতে বিৰিয়ানী বহুত ভাল পাওঁ ন আৰু দুৰ্গা পূজা কেতিয়া আছে, মই ভাবিছো দুৰ্গা পূজা সময়ত যাম। অ' তাতেতো পুৰা মানে বহুত ডাঙগৰকে হয়। ন' আৰু চব বাহিৰৰ পুৰা মানুহ আহে ন বহুত।
উম।
বেলেগ বেলেগ জেগাৰ পৰা আহে মানুহবিলাক, টুৰিষ্টবিলাকো আহে। চাব পাৰে না?
সেইটো তাতে তাতে বহুত ডাঙৰ পাডাল বন নাই ইয়াতে গুৱাহাটীত এ কেইটামান জেগা আছে। যত ভাল ভাল ইয়াতো ভাল ভাল পেণ্ডেল মানে আগৰ পৰাই ইয়াতে আমাৰ বেছি দূৰ নহয় কামাখ্যা মন্দিৰ। খুৱা কেইটা ৰিজেচ। কেম্প ৰেষ্ট কেম্পত বহুত ডাঙৰ পেণ্ডেল বনাই তাৰপিছত তাতে হেৰি মানে মালিগাঁওতে আৰু বহুত জেগা আছে তাতে কামাখ্যা কামাখ্যা কলনীত ভাল বনে তাতে তাৰপিছত। পাণ্ডু যোৱা ৰাস্তাত। চব বস্তু তুমি পাই যাবা, বহুত ডাঙৰ মেলা লাগে তাতে।
অ আমাৰ ইয়াতেও বহুত ভাল ভাল। বহুত ভাল ভাল ডাঙৰ ডাঙৰ দহ দিন। হে কিমান দিন চলিব দহ দিন থাকে
অ পোনৰা চব চব ঝোলা থাকে ন তাতে?
অ ত ইয়াতেতো কম্পিটিচনো হয় কোনটো পেণ্ডেল ফাৰ্ষ্ট। চ চাক। সে তেনেকুৱা প্ৰাইজো থাকে।
অ হয় চাগে মইতো বহুত মোৰ। ত মই সৰু থাকোতে চাগে এইবোৰ দুূৰ্গা পুজাত গৈছিলো সৰু থাকোতে টো ভাল লাগে ন যাই কিন্তু। এতিয়া টো মই। ইমান মানুহ থাকে ইমান। গৰমত মানে ঠেলা। গ'লে একদম ধক্কা মিকি হৈ যায়। সেইকাৰণে মই যোৱাই বাদ দিছো কিন্তু এইবাৰ যাম বুলি ভাবিছো। এইবাৰ গুৱাহাটীতটো বহুত ঘুৰি ললো আৰু পূজা চুজা চব, এতিয়া মোৰ মন আছে যে মই অলপ যাওক।
অ ইয়াৰে কলকাতাৰ বহুত। ভাল বহুত ফেমাচ হয় ইয়াৰে। হেৰি পেণ্ডেল বিলাক উম বহুত ধুনীয়া বহুত ধুনীয়া এটা থিম থাকে। থিমত বনাই আৰু ধুনীয়া লাগে, চব এৰিয়াৰ অ চব এৰিয়াৰ বেলেগ বেলেগ থিম থাকে পানডালৰ।
অ মই যিমান চাই থাকো ন দুৰ্গা পূজা আহিলেই ইমান বঙালবিলাকৰ ইমান হেৰি চব যে এনেকুৱা পাণ্ডাল
ইহঁতৰ ডাঙৰ পৰৱ ন সেইটো সেইকাৰণে উম। মেইন পৰব ইহঁতৰ।
খানা পায় ন তাতে? ভাল ভাল। তো তাৰ
তেতিয়াতো ইহঁতে দুৰ্গা পূজাৰ সময়ত ইহঁতে ননভেজ নাখায়। অনলি ভেজ, পিয়াজো নাখায় কিছুমান পিয়াজ লহুন আদা এইবিলাক নাখায়।
অ' হয় নেকি কিন্তু তো ইয়াতে চাগে খাই নেকি চব ন, এনেকুৱা হয় যে মা দুৰ্গাত ভোগ দিব লাগে মাছৰ, তে তাৰ পিছতহে খাই চাগে।
মই নাজানো সেইটো কিন্তু ইয়াতে এ লাষ্ট ডে দিয়ে নেকি নাজানো কিন্তু আগত ইহঁতে নাখায় চাৰি দিন কি পাঁচদিন ইহঁতে পিয়াজো নাখায় না নন ভেজ খায়। একো নাখায় কি ন' দিন গম নাপাওঁ মাছ নিদিয়ে নেকি গম নাপাও মই ইমানেতো।
অ' হয় হয় চাগে সেইটোৱে কিন্তু এইবোৰ আছে এ উম,
না ৰহুন খাই।
অ সেইটো সময়ত মানে কিবা পূজা থাকে। টো বহুতেতটো নাখায়। এৰি আগষ্টৰ টাইমত কিবা পূজাত
পূজাত ইহঁতে হেৰি কৰে, কালী পূজাত খাব পাৰি। কিন্তু দুৰ্গা পূজাত ন-নাখা খায় নেকি নন ভেজ ইহঁতে ন দিন মান ননভেজ নাখায় ইহঁতে।
অ' সেইটোয়ে হয় অ হয় চাগে কিন্তু মইতো মানে সেইটোয়ে নাজানো মেলাতো চব থাকে ন। চিকেন থাকে তাতে মাটন বিক্ৰী
অ' যাৰ যাৰ ম মানে হেৰিত নাথাকে ইিহঁতে অ বিৰিয়ানী ছিৰিয়ানী চব খায় ইহতে।
অ' হয়।
খাই কেনে পূজা কৰিব নোৱাৰে, মানে এনে ঘূৰিব গ'লে বা পূজা আগত কৰি কেনে তাৰ পিছত খাই। এনেকুৱাও কৰিব পাৰি ইহঁতে বাহিৰত খাব পাৰি ন ঘৰত ভিতৰত
ঘৰৰ ভিতৰত নাখাই অ' ঠিকেই কৈছা বুজিছো। টো এতিয়া ইয়াতে তাতে। তাতেতো আজি ৰাতিপুৱা বৰষুণ হৈছিলে টো অলপ বতৰটো অলপ ঠাণ্ডা। নহ'লে, মইতো ভাবি আছিলো ইমান গৰমততো মৰিয়ে থাকিম বহুত গৰম নেকি বৰষুণ দিয়া নাই? আমাৰ ইয়াতেতো বৰষুণ দিয়েই দিয়ে মানে বেছি গৰম থাকিলেতো অলপ চলপ হ'লেও বৰষুণ দিয়ে। তাতে মানে বতৰ তথাপিও ইমান ঠাণ্ডা নহয় হয় বাট দিয়ে আৰু বৰষুণ দি দিয়াতোটো দিয়ে আৰু ইয়াতে ভূকম্প আহি থাকে থাকে সেইদিনাই ভূকম্প আহিছে ইমান জোৰকে তোমাৰ তাত আহিছিলে নেকি
নাই ইয়াতেতো অহা নাই ইয়াতে ইমান ভূকম্প নাহে
অ সেইটো সেইটোও চাইডত নাহে জাগে সেইটো ফালে নাহে তাতে বিহাৰতো ইমান নাহে কিন্তু আহ বহুত কম ন ইমান নাহে চাগে কিন্তু আমাৰ ইয়াতেতো মানে প্ৰত্যেক মাহ আহিবই ভূকম্প আৰু আৰু মই অলপ দিন আগত এটা হেৰি নিউজ নিউজ দেখিছো য'ত আহ কবাত কবাত যো বহুত জোৰকে আহিছে ইণ্ডোনেছিয়া নে ক'ৰবাত মানে সেইটোও যাব গাত
আচ্ছা মই শুনিছো মই চাইছোঁ নিউজতে ফিলিপিনত
ফিলিপিনত ন ইমান যে চেভেন চেভেন পইণ্ট এইট মেগনিটিউতৰ ইমান জোৰকে কম বাঢ়িছে চব পৰিমাণ ডাঙৰ ডাঙৰ মাকান বিলাক হ চব পৰি গৈছে ইমান ভয় লাগিছে চাই যে বাপৰে আৰু বহুত বছৰ আগত টো জাপানতে তেনেকুৱা
অ অ হৈছিল অ জাপানতো আহে থাকে প্ৰায় এদিন
অহ সেইটোৱেইতো বহুত ভয় লাগে এইবোৰ চা চালে আৰু আম আমাৰ ইয়াতেটো আমাৰ ইয়াতেটো ইমান নহয় সেইটোৱে আৰু বাকীতো মই কালি ভাবিছোঁ যে মই অলপ যাওঁ নেকি ক'ৰবাত ফুৰিব ইয়াতে নতুনকে হেৰি টেম্পলিন পাৰ্ক এটা বনিছ আৰু পোনো এইবোৰ চব খেলাৰ হেৰি হয় তুমি শুনিছানে টেম্পলিয়ান পাৰ্কটো তাত অ বাদচা বিলাকতো হয় কিন্তু ডাঙৰ মানুহো যাব পাৰে
আচ্ছা
অহ
এইবিলাক নতুন খুলিছে নেকি তাতে ইয়াতেও হ'ব পাৰে মই ইমান নাজানো আছে নে নাই হ'বই
অহ, নাই মই অ-অ ত মই বহুত দিনৰ পৰা বাহিৰত তো বাহিৰতো শুনিয়ে থাকো
ফ্ৰজেন পাৰ্কৰ নিচিনা ইয়াতে আছে। ট্ৰক কিয় বুলি। ট্ৰকিয়-ট্ৰকিয় বুলি আছে তাতে। ইয়াতে
অ',
একদম এনেকুৱা লাগে কি চিমলাত আছো যেনেকুৱা লাগে।
অ', - অ', আমাৰ ইয়াতে আছে ফ্ৰজেন প্লেনেট বুলি অ', বাৰফৰ একদম ন ভিতৰত ক'ৰ্ট চট পিন্ধি যাব লাগে জোতা দিয়ে।
অ', কটচ হেৰি কি কয় বুট ফিলাকল চব দিয়ে।
অ ', সেইটোয়ে আমাৰ ইয়াতেও আছে কিন্তু আমাৰ ইয়াতে চাগে সৰু তাতে ডাঙগৰ হয়। ত ইয়াতে পুনো- পুনো বুলি খুলি নতুন হেৰি সেইটোয়ে হয়', বাচ্ছাবলাক লৈ যাব পাৰে খেলাৰ কাৰণে ভাল মানে সেইটোয়ে আৰু টেম্পলিন পাৰ্কতো চব হেৰি চফট হে মানে বহুত মূলায়ম হেৰি ৰুই দি থাকে ন বস্তু বিলাক যে তুমি তাতে হেৰিও, জঁপিয়াব পাৰি, তাতে প ত নাই তেনেকুৱা অ
উম-হুম
আচাদ
হেল্ল'?
বহুত এতিয়া অলপ ভাবিছো যে অলপ বিছনা পাৰি শুই থাকো নেকি? তাৰ সময়
অ', ৰাতিও বহত ধৰিব লিব এয়া খোৱা অ', ঘুমাম এতিয়া আমিও।
খ আহিলে তোমাক কম।
উম', ঠিক আছে কবা হা অ', ঠিক আছে বাই অ', ৰাখ।